কি কৰি আছা?
এদিনৰ পৰা ভাত পানী খাই এনে অলপ বহি আছিলো। তুমি?
ময়ো এনে আছিলো ৰবা
হয় ভাত পানী খালা?
নাই ৰবা এতিয়ালৈকে খোৱা নাই বনাই আছে।
অ কি বনাইছে পিছে
অ মই গম পোৱা নাই ৰবা এতিয়ালৈকে কিবা বনাই আছে উঠাই নাই আছে
হয় নেকি দিয়াচোন কোৱা কিয় বা ফোনটো কৰিলে আজি ইমান দিনৰ মূৰত
হয় এনে মানে আছিলো তো ভাবিলো তোমাৰ লগত এনে ঘৰুৱা ৰন্ধনৰ বিষয়ে কথা পাতো তুমি কি কি ভাল পোৱা সুধো আৰু
হয় কোৱাচোন কি কব বিচাৰিছিলা ঘৰুৱা ৰন্ধনটো মোৰ বহুত প্ৰিয় বুলিয়ে কওঁ।
অ' হয় নেকি। কি খাই ভাল পোৱা তুমি এনে?
হা ক'বলৈ গ'লে মইতো মানে ঘৰত যি বনোৱা মাছ মাংস। ভেদ মানে যি শাক পাচলি সেইবোৰ খাই। খুব ভাল লাগে আৰু মাছৰ টেঙাৰ জোল সেইবিলাক খাই খুব ভাল লাগে বাৰু। তোমাৰ প্ৰিয় খাদ্য কি?
মইতো মাছতটো টেঙাৰে বনালেই এনেকে খাই লে বহুত ভাল পাওঁ আলু পিটিকাই হওক দালি ব তাৰে এনেকে যে বনাই তাৰ পিছত পানী দিয়া ভাত এ মানে এইবিলাক। সকলো খাই কিনে বহুত ভাল লাগে আৰু মায়ে যিহেতু ইমান ধুনীয়াকে বনাই।
হয়, হয়, আৰু মাক বিলাকৰ হাতেৰে বনোৱা সকলো খাদ্য
হয় তুমি ঠিকে কৈছা। মাহতে আমাৰ কাৰণে ইমান মৰমেৰে বা ইমান অ' ইমান এতিয়া তো জানাই কিমান গৰমৰ এ দিন চলি আছে এই গৰম খনতো আমাৰ কাৰণে ইমান কষ্ট কৰি কেনে বনাই।
হয় হয় ঠিক কথা হৈছে আৰু। উম ঘৰুৱা ৰন্ধনটোক মানে কিমান মানে ঘৰুৱা খাদ্যটো কিমান ৰ মানে প্ৰ প্ৰয়োজন তুমি কি বুলি ভাবা আমাৰ দেহৰ বাবে।
কথা ক'ব গ'লেতো ঘৰুৱা বস্তুবোৰ মানে ঘৰুৱা যোনবিলাক মোৰ ঘৰত বনাই সেইবিলাক আমাৰ কাৰণে বহুত প্ৰয়োজনীয় কাৰণ বাহিৰ কয় আমাৰ ঘৰুৱা খাদ্যবিলাক বেছি ভাল বাহিৰত চাবা তুমি এতিয়া আজিকালি চবে কি কৰে যে ফাষ্ট ফুড বিলাক খাই থাকে দিনটো বাহিৰত থাকিব বা মানে ধৰা কাম কৰিব যোৱা মানুহ বিলাকে বাহিৰত কাম কৰিব ওলাই গল লাঞ্চ টাইমত ওলাই আহিলে বা এনেকৈ কি বুলি কয় বাহিৰতে কিবা এটা খালে আচলতে কাৰণ যিমান পাৰে ঘৰৰ পৰা বনোৱা বস্তুবিলাক টিফিনত এনেকুৱা লৈ যাব লাগে কাৰণ বাহিৰত এতিয়া কেনেধৰণে বনাই কি বনাই এতিয়া আমিতো নাজানো চাফা কয় বনাই নে লেতেৰা কয় বনাই বা কিমান দিন পুৰণা বস্তু থাকে। তাত কিমান দিন পুৰণা তেলত বনাই আমিতো সেইবিলাক নাজানো ন অ সেইকাৰণে আমাৰ স্বাস্থ্যৰ বাবে বহুত বেয়া বুলি যে কয় আচলতে সেই কাৰণে কিছুমানে ক'ব পাৰে দিয়াচোন যে বাহিৰত খালেনো কি হয় ভাত টোতো ভাতে হয় চাউলটোতো চাউলে তাতে বা সেই বিলাক চব একে বা কিবা কিবি ত কিন্তু তাতে বনোৱাৰ সেইটোতো আমি গম নাপাওঁ কেনেকৈ বনাই বা কি কৰে কি ধৰণৰ নৰ্মচ
হয়, আৰু বাহিৰৰ খাদ্যবিলাকত মানে এনেকুৱা হৈ যায় যে ৰাস্তা ঘাটে যিবিলাক খাদ্য বনাই সেইবিলাক খাদ্যত- মানে উম যিহেতু ৰাস্তাত বনাই ন' সেই ৰাস্তাত মানে বিভিন্ন ধৰণৰ যান বাহন যিহেতু চলাই চল-চলাচল কৰি থাকে, সেই চলাচল কৰি থাকোঁতে ধূলি বিলাক ত সেইবিলাকত পৰি থাকে আৰু সেইবিলাক খালে আমাৰ দেহতো অসুস্থ হয় আৰু কেইদিন পুৰণা তেলত বা বনাইছে। বা কি কি বস্তু বা মিহলি কৰিছে। সেনেকুৱাতো আমিতো গম নাপাম সেই তেতিয়া আমাৰ পেটৰ অসুখো হয় দিয়াচোন।
হয় তুমি ঠিকে কৈছা সেইকাৰণে আমি অ' যিমান পাৰো ঘৰৰ বস্তু বিলাক খাব লাগে বা অ' ঘৰত যোনবিলাক আমাৰ মাহঁতে ইমান মৰমত বনাই দিয়ে সেইবিলাক খাব লাগে আহ চাবা কিছুমান ল'ৰা ছোৱালী এনে কোৱা আছে যে সেই কি বুলি কয় আ' স্কুললৈ গ'লে বা কলেজলৈ গ'লে আ' যাই পেলাই যোনটো তেওঁলোকৰ লাঞ্চ টাইম দিব সেইটো তেওঁলোকে যাই পেলাই বাহিৰত কিবা এটা খাই দিয়ে পতককৈ, বেছিভাগ স্কুলত নহলেও কিন্তু কলেজত এনেকুৱাই কৰে, যে কলেজৰ কেণ্টিনত খাব বা বাহিৰত ওলাই আহি পেলাই কিবা এটা খাব ফুটপাথৰ পৰা আচলতে এইটো বহুত বহুত বহুত বেছি বেয়া আমাৰ স্বাস্থ্য কাৰানে বহুত বেয়া মানে সেই কৰি বনাই আৰু কলেজ বিলাকৰ কেন্টিন বিলাকত কি কিমান দিন পুৰণা সেইবিলাকতো আৰু ক'বই নালাগে কাৰণ কলেজত কিমান বস্তু ৰৈ যায় যেতিয়া মানে কোনোবাদিনা সেই নহ'লে সেইবিলাক বস্তুতু তেওঁলোকে নিজৰ লছ কৰি পেলাইতো সে পেলাই দিব নোৱাৰে ন' সিহঁতে তেওঁলোকে কিয় পেলাব, নিজৰ তাতে পইচা আছে কিবা আছে ত' তেওঁলোকে সেই কালিৰ বস্তু বিলাক আজিও বিক্ৰী কৰিব পাৰে পৰহিও বিক্ৰী কৰিব আমাৰ ভাবা দুদিন তিনিদিন আগৰ বস্তুবিলাক খালে আমাৰ দেহটোত কিমান বেছি ক্ষতি কৰিব পাৰে।
হয় হয় আৰু লগতে তুমি ফাষ্ট ফুডৰ বিষয়ে কি ক'বা?
ফাষ্ট ফুডৰ বিষয়টো সেইয়ে কাৰণ চাবা এতিয়া এ ল'ৰা ছোৱালী বিলাকে কি কৰে গধুলি কিবা ওলাই যাব কিবা এটা খাব বাহিৰতে ম'ম' হওক চাওমিন হক সেইবিলাক খাই পেলাই আহি পেলাই ৰাতি ভাত নাখায় সেইটো আৰু ৰাতি আচল আচলতে মোৰ মতে ভাগ খাবই লাগে কাৰণ ৰাতি আমি যেতিয়া অ' দিনততো আমি দুবাৰ কৰো ভাত খাওৱে বা কিবা এটা খাওৱে কিন্তু ৰাতি আমি এবাৰ খোৱাৰ পিছত আমি সেনেকে শুই থাকো। পুৰা বাৰ ঘন্টা মান পিছতহে আমি কিবা এটা খাওঁ ত' সেইকাৰণে আমি ৰাতি ভাত নোখোৱাকে শুব নালাগে।
উ, ক'বলৈ গ'লে আমাৰ ঘৰত যেতিয়া বনাই তেতিয়া আমি মন পচন্দৰ বস্তু এটা খাব পাৰোঁ তেতিয়া মানে আজি ধৰা তোমাৰ অ' মাছ খাবলৈ মন গ'ল যেতিয়া তুমি মে ধৰা টেঙা আ জা খাবলৈ মন গ'ল তেতিয়া তুমি, টেঙাৰ আঞ্জাটো বনাই পেলাই খাও কিন্তু বাহিৰত সেইটো উকা নাপাবও পাৰা হয় নহয়।
উম হয় তুমি ঠিকে কৈছা, সেইকাৰণে অ' ঘৰুৱা বস্তু বিলাকে খাব লাগে ঘৰুৱা এতিয়া কিমান বস্তু আছে তেনেকুৱা টেঙাই মাছ তাৰ পিছত ভেদাইলতা কছু তাৰপিছত আ আৰু কি বুলি কয় এই মাংসও বনাই পনিৰ বাই কোনোবা মানে বিভিন্ন ধৰণৰ বস্তু আছে আমাৰ আহ কঠালৰ গুটি খাৰ বনাই কিছুমান পচলা বনাই এনেকুৱা ধৰণৰ বিভিন্ন বস্তু আছে আমাৰ জানাইচোন অসমীয়া খাদ্য বুলি ক'ব গলেতো শেষ হৈ নাহেই।
উম উম।
ত' সেইটো কাৰণে ইফালে আহ কেতিয়াবা কোনোবাই কি কৰে ৰাতিপুৱা পানী দিয়া ভাত খাই আলু পিটিকাৰে সেই কি বুলি কয় এ দালি বতা বা কিবি এনেকুৱা ধৰণৰ বিভিন্ন বস্তু আছে যোনবিলাক আমি আহ খাব পাৰো যোনবিলাক আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু আমাৰ বহুত মানে সুস্বাদুও হয়।
হয় হয় একেবাৰে ঠিক কথা কৈছা আৰু ৰন্ধনতটো জানিব লাগে বুলি মই ভাবো কাৰণ আজিকালিৰ যুগত ৰন্ধন জনাটো খুব প্ৰয়োজনীয় হয়নে নহয় বাৰু?
হয় তুমি একটোৱে একদম ঠিক কথা কলা দেন কাৰণ চাবা, আজিকালি কি ক মানে আ-আগৰ দিনৰ পৰাই দিয়াচোন চলি আছে যে অকল ছোৱালী বিলাকে মানে ৰান্ধিব জানিব লাগিব আচলতে এইটো কথা নহয় আৰু অকল যে ডাঙৰ হোৱাৰ পিছত ত' জানিব লাগিব এইটোও কথা নহয়, সৰুৰ পৰা আমি ল'ৰা ছোৱালী দুয়োটাই মানে ভাত বনাব জানিব লাগে বা বাকি ঘৰৰ যিবিলাক বস্তু নিদিয়ে সকলোবোৰ বনাব জানিব লাগে। কাৰণ কেতিয়াবা এ কি ঠিক আমাৰ এনেকুৱা হয় যে আমি হোষ্টেল যাব লগা হয় হোষ্টেল কিছুমান হোষ্টেলতো আমি নিজে বনাব লগা হয় ন', ত আমি যদি আমি নাজানোয়ে নিজৰ খাদ্যখিনি বনাবলে আমি কি বেলেগৰ ওপৰত নিৰ্ভৰ হৈ থাকিম নেকি তেতিয়াও।
হয় ঠিক কথা কৈছা, আৰু তুমি কোৱাৰ দৰে হস্পিটলেই হওঁক বা আৰু ঘৰত মাত মাকো অলপ সহায় কৰা হ'ল আৰু ধৰা উম মাৰ কেতিয়াবা গা বেয়া হৈ আছে তেতিয়া, উম মানে বনোৱাতো খুব প্ৰয়োজনীয়তা হৈ পৰে সেইবাবে জনাটো খুব উচিত আৰু সেইটো সৰুৰ পৰাই শিকা উচিত তুমি কোৱাৰ দৰে যে ডাঙৰ হ'লে যে শিকিব লাগিব সেনেকুৱা কোনো কথা নাই সেইটো সৰুৰ পৰাই শিকিব লাগে তেতিয়া মানে সমস্যাৰ সন্মুখীন হ'ব নালাগে আৰু মই ভাবো।
হয় তুমি ঠিকে কৈছা এতিয়া ধৰা অ', কেতিয়াবা কি হয় কয় যে ছোৱালী বিলাকে শিকা শিকিব লাগে কিন্তু এনেকুৱা নহয় কি ঠিক কেতিয়াও তুমি কোৱাৰ দৰে মাৰ যদি কেতিয়াবা গা বেয়া হৈ যায় কোনোবা ঘৰত যদি ছোৱালী নাথাকে তেন্তে এ তেতিয়াতো সেই ল'ৰাজনে বনাব লাগিব বা মাক সহায় কৰিব লাগিব ন'।
হয় হয় আৰু উ মানে উম বাহিৰা বস্তু খালে মানে খুব বেয়া দিয়াচোন, আৰু ঘৰুৱা ৰান্ধনৰ নিচিনা বাহিৰৰ খাদ্য কেতিয়াও হ'ব নোৱাৰে স্বাস্থ্যকৰ হ'ব নোৱাৰে
শ হয় তুমি ঠিকে কৈছা, বাহিৰত আমি যিমান পাৰো খাব নালাগে, খোৱাতো বহুত বেয়া, তুমি পিছে বাহিৰা বস্তু খোৱা নেকি বেছিকে?
নাই, নাই, নাখাওঁ তুমি খোৱা নে নোখোৱা পিছে?
নাই ময়ো নাখাওঁ ইমান, মই বাহিৰা বস্তু বেয়াই পাওঁ, ঘৰতে খাই ভাল লাগে৷
হয়, আৰু মানে ঘৰত ৰন্ধাৰ পিছত যিবিলাকে পৰিয়ালৰ মানে ঘৰত ৰন্ধাটো যে আমাৰ অসমত এটা পৰম্পৰা আছে দিয়াচোন যে ঘৰত ৰন্ধাৰ পিছত সকলোৱে মানে, সকলোৰে বাবে ৰখি থাকে যে সকলোৱে একেলগে খাম, সেই তেতিয়া মানে এটা একতাও বৃদ্ধি পায় আৰু মানে একতাৰ শক্তিশালীটো বেছি মানে শক্তিশালী হৈ পৰে মানে, আত্মীয়তাও বৃদ্ধি হৈ পৰে মানে আত্মীয়তা বৃদ্ধি পাই দিয়াচোন, হয় নে নহয় বাৰু?
হয়, তুমি একেবাৰে ঠিকে কৈছা৷সেইকাৰণে আমি আচলতে ঘৰতে খাব লাগে, ঘৰুৱা যোনবিলাক বস্তু থাকে আমাৰ আহ কিমান ধৰণৰ বস্তু বনোৱা হয়, মাহঁতে আমাৰ কাৰণে বনাই কষ্ট কৰি পেলাই ইমান ধুনীয়াকৈ, আমি আচলতে সেইবোৰে খাব লাগে আৰু উম্ মিলি পা তুমি কোৱাৰ দৰে মিলি জুলি একেলগে সকলোৰে লগত বহি পেলাই খাব লাগে৷
হয় হয় দিয়া পিছে আজি তোমাৰ লগত বহুখিনি কথা পাতি বহুতখিনি ভাল লাগিলে আৰু বহুখিনি নজনা কথাও আজি তোমাৰ পৰা শিকিবলৈ পালো আৰু আগলৈও যাতে আমি এনেকে বিভিন্ন ধৰণৰ আলোচনা কৰি যাব পাৰোঁ আৰু মানে বিভিন্ন বিষয়ে
হয় তুমি ঠিকে কৈছা, তোমাৰ লগতো এনেদৰে কথা পাতি বিৰাট ভাল লাগিল ঠিক আছে দিয়া নহ'লে আজি ৰাখিছো৷
উম, দিয়া৷